হেল্ল', অ', কি কৰি আছা?
আহ ৰুমতে আছিলোঁ, অ', আঁকি আছিলোঁ পিছে মই হয়, হয়, মই আঁকি ভাল পাওঁ! তুমি কি কৰি আছিলা?
মই এনে আছিলোঁ ও মোৰ বহুত দিন হ'ল তোমাৰ লগত কথা পতা হোৱা নাই যে সেইকাৰণে ভাবিলোঁ আজি এটা ফোন এটা কৰো তোমাক
হয় পিছে আমাৰ কলেজ বন্ধ দিলে নহয় জানোঁ গৰমৰ?
অ', আমাৰো কলেজ বন্ধ দিছে বেছি দিন হোৱা নাই এ', তোমাৰ একমাহ বন্ধ থাকিব পুৰা আগষ্ট দুই বা তিনি মানৰ পৰা খুলিব চাগে
অ', পিছে গৰম বন্ধত ঘৰত থাকিবা নে কৰবালৈ ওলাই যোৱাৰ প্লেন বনাইছা?
মই ভাবিছোঁ যে কেইদিনমান অলপ ওলাই যাম নেকি মানে মাহঁতৰ লগতো কথা পাতি আছোঁ কিন্তু মাহঁতে মানে ভালকে নজনোৱাই মানে ৰ চাম চাম এনেকে এনেকে থাকে, সেইকাৰণে মানে পটককে মানে ধৰিব পৰা নাই যে আমি মানে ক'লে ক'ত যাম তেনেকুৱা বুজিছা, কিন্তু এনে আমাৰ যোৱা প্লেনটো হৈ আছে, এনে তুমি ক'ত যাবা বুলি ভাবিছা?
হয়', ময়ো ভাবিছোঁ অ', ‌আমাৰ মা দেউতাৰ লগতেও ওলাই যাম কিন্তু পিছে মা দেউতাৰ লগত আমি বাৰু সৰুৰ পৰাই তেনেকে ওলাই যাওঁ ভালো লাগে পিছে এতিয়া যিহেতু আমি ডাঙৰ হলোঁ এতিয়া ভাবিছোঁ লগ বন্ধুৰ লগত ওলাই গ'লে বেছি ভাল লাগিব
অ', তুমি ঠিকে কৈছা কিন্তু দেই এই লগ বন্ধুবোৰৰ লগত গ'লে যে ভাল লাগে মানে বন্ধু বৰ্গ থাকিলে যে মানে ইমান মানে অলপ চিন্তা হয় ঘৰৰ মানুহে গম নাপায় পানীত নামি আছোঁ বা পাহাৰত উঠি আছোঁ কিন্তু মানে সেই মুহূৰ্ততো বহুত মানে একদম ৰোমাঞ্চিক হৈ যায় উম', বন্ধু বৰ্গৰ লগত গ'লে
হয়', হয়', পিছে আমি ঘৰৰ পৰা তেনেকে অনুমতি লৈ যাব লাগিব মা দেউতাৰ পৰা আৰু মই ভাবোঁ অ', বন্ধুবৰ্গৰ সৈতে গ'লে আমি যিখিনি অ মা দেউতাৰ লগত গ'লে হয়তো আমি ফূৰ্তি কৰিব পাৰো। ইনজয় কৰিব পাৰোঁ কিন্তু বন্ধুবৰ্গৰ লগত গ'লে আৰু বেছিকে আমি বস্তুবোৰ অ ইনজয় কৰিব পাৰো। পিছে যদি তেনেকে হয় হয়। পিছে যদি তেনেকে ওলাই যোৱাৰ সুবিধা পোৱা ত কলৈ যাব বিচাৰিবা?
মই ভাবিছো যে চোৱা হা এতিয়া আমাৰ পৰা ওচৰত এ শ্বিলংটোৱে আছে। নহলে ভূটানটোও আছে। বেছি দূৰ নহয়। তৌ মই ভাবিছো এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ মাৰি দিবলে। কিন্তু কথাটো হ'ল যে ভূটানত গ'লে একেদিনাই আহি যাব লাগিব। কাৰণ বহুত দূৰ থাকিব। কলে বোলে কিবা এটা পইচা দিব লাগে আৰু এতিয়া আমি পঢ়িয়ে আছো ইমানতো পইচা নাই হাত ত। সেইকাৰণে মানে চাব গলে শ্বিলঙত যোৱাটোৱে বেছি ভাল হ'ব দুদিনৰ কাৰণে কম খৰচে হয়।
হয় হয় যিহেতু শ্বিলং আমাৰ পৰা বেছি দূৰ নহয়। ত মই ভাবিছো তেনেকে যদি তোমালোকে আহ যাব কাৰণে তেনেকে আহ প্লেন বনোৱা মোকো জনাবা পিছে।
অ মই তোমাক জনাই দিম আৰু এনে তুমি কত ভাবি আছিলা এনে ফুৰিবলে?
হয় ময়ো তেনেকেই ভাবি আছিলো কৰ'বাত ওচৰত কৰ'বাত যাব পাৰিলে। পিছে আহ। আমাৰ নৰ্থ ইষ্টত বহুত তেনেকুৱা গা আছে নহয় জানো। যেনেকে তোমাৰ আহ তুমি এটা কৈছাই যে অ শ্বিলং শ্বিলঙলৈ যাব পাৰো আৰু তাৰ বাহিৰেও যেনেকে চোৱা অৰুণাচলত বহুত জাগা আছে টাৱাং। তাৰপিছত পিছে অৰুণাচলত যাবলৈ মোৰ বৰ বেছি মানে এইকেইদিনৰ পৰা মই সেইটোৱে ভাবি আছো যে যদি অৰুণাচল প্ৰদেশ এবাৰ ফুৰি আহিব পাৰিলেহেঁতেন মনতটো ভাল লাগিলেহেঁতেন।
অৰুণাচল জেগাটো কিন্তু ভাল হয় দে কিন্তু অৰুণাচল জেগাটো ও অলপ দূৰ হৈ যাব কিন্তু যোৱা যায় এনেকুৱা নহয় যে যাব নোৱাৰি। উম আমি যাব পাৰিম সিয়া তাত ইমানো ইমানো এটা দূৰত নহয় আৰু।
হয় হয়। পিছে তাতে গলে হয়।
ঘৰৰ পৰা আগত অনুমতি লৈ ল'ব লাগিব তাৰ পিছত যাব পাৰিম।
হয় হয়। মই ভাবিছো ঘৰত অনুমতি লোৱাৰ পিছত বন্ধুবৰ্গৰ লগত কথা চথা পাত তি মানে চবকে আহ যাবৰ কাৰণে ইচ্ছুক বনাব লাগিব ন। কিছুমানৰ হয়তো কিছুমান কাম থাকিব পাৰে। ত চবকে কৈ মেলি আমি অ অৰুণাচলৰ ট্ৰিপটো কৰিব কৰিলে বেছি ভাল হ'লহেঁতেন নেকি কাৰণ চা শ্বিলং আমি যাব পাৰো মোৰ পৰা ওচৰত আছে। কিন্তু অৰুণাচলত যদি যাও নৰ্থ ইষ্টৰ যিহেতু চবৰ সকলোতকৈ ধুনীয়া অহ ৰাজ্য হয় তাতে গলে হয়তো আমি বহুত বেছি অহ ফূৰ্তি কৰিব পাৰিম আৰু ভাল ভাল বস্তু চাব পাৰিম।
অ আমি আনন্দ কৰিব পাৰিম বাৰু তাত কাৰণ মানে বিৰাট ধুনীয়া জেগা হয় আৰু বহুত ধুনীয়া মানে। শ্বিলঙৰ দৰে কিন্তু আৰু বহুত কিবা কিবি আছে চাবলগীয়া আৰু ইহঁতৰ কিমান ধৰণৰ নান ধৰণৰ সিহঁতৰ ব্যঞ্জন থাকে খাদ্য থাকে আমি সেইবোৰ মানে বহুত হেৰি হব আমাৰ ভাল লাগিব আৰু হোৱাটছএপ গ্ৰুপ এটা বনাব পাৰি চবকে সোমাই দিম আৰু সুধি লম কাৰ কি মানে চলি আছে মানে প্লেন কোনে ক'ত যাব সেই হিচাপতে আমি কথা পাতি পেলাই ঠিক কৰিব পাৰিম আমি ক'ত যাম আৰু উম মই উম মানে গলে মানে জল্ডিয়ে আহিম বাৰু কাৰণ মই মোমায়েকৰ ঘৰলৈও যাম এবাৰ ভাবিছো আইতাই মানে বহুত দিনৰ পৰা মাতি আছিল বুজিছা
হয় হয় তেনেকে হয় অহ সোনকালেই উভতি আহিব লাগিব আৰু ময়ো ভাবিছো তেনেকে গাঁৱৰ ঘৰলৈ যাম কাৰণ তাতে আইতা আছে আৰু তোমাৰ আ ডাঙৰ বৰদেউতা আছে বৰমা আছে তেওঁলোকে বহুত মাতি আছে কাৰণ বহুত দিন আমি যিহেতু পঢ়াৰ উদ্দেশ্যে চহৰত থাকিব লগীয়া হয় হৈছে ত বহুত দিন তেওঁলোকক দেখা নাই ময়ো আহ বৰকে তেওঁলোকক মনত পৰি আছিল মোৰ ত সেইকাৰণে ভাবিছো আহ গাঁৱলে গাঁৱৰ ঘৰলে যাব পাৰিলে মনটো ভাল লাগিলেহেঁতেন
অ তুমি ঠিকেই কৈছা হা মইও এইটো ভাবি আছিলো যে উম ঠিকেইতো ন মানে আইতাহতে ইমান মাতি থাকে কিন্তু আমিহে নাযাওঁ মানে পঢ়া কাৰণে বা কিমান কাম আহি যায় যোৱা নহয় যাও যাওকে সেইকাৰণে মই ভাবিছো যে নাই এবাৰ যিও হওক এবাৰ মই যাম আইতাৰ লগত বেছিদিন থাকিম এসপ্তাহ মান থাকিম আইতাক আইতাক লৈ খোজ কঢ়িব যাম তাৰপিছত আইতাৰ অলপ মানে এ সহায়ো কৰি দিম কাম বনত হলেও মামী মামাহত আছে হলেও আইতাতো আমাকে চাবলৈ বিচাৰে ন সেইকাৰণে মই ভাবিছো অ মই ভাবিছো মই অকলেই গুচি যাম এইবাৰ
হয় আইতা বা ককা তেওঁলোকে নাতিনীয়েক নাতিনীক বহুত বেছি মৰম কৰে তেওঁলোকে সময়বোৰ নাতি নাতিনীয়েকৰ লগত কটাই বৰ বেছি ভাল পায়। পিছে গাঁৱত গৈ আইতা দেউতাৰ ককাৰ লগত আহ লগ কৰাৰ উপৰিও গাঁৱৰ যিটো পৰিৱেশ সেইটো কিন্তু বৰ বেছি ভাল লগা নহয় জানো কাৰণ চোৱা চ হৰত ইমান মানে নগৰীকৰণ ইমান বেছিকে হৈছে যে আজি কালি আমি যদি কওঁ যে কৰবালৈ ওলাই যাওঁ অলপ মনটো শান্তি পাও সেই তেনেকোৱা আহ পৰিৱেশ নাই আজিকালি কিন্তু গাঁৱত এতিয়ালৈকে যদিও বহুত অহ বহুত খিনি উন্নয়ন হৈছে গাঁৱত কিন্তু এতিয়ালৈকে বহুতো গছ গছনি আছে যাৰ। যত আমি নিজৰ মনটোক শান্তি লব পাৰো নহয় জানো।
হয় কাৰণ চোৱা হা এতিয়া মই মোৰ আইতা হেতৰ ঘৰত যাম গাঁৱত ক'ব গলে মই যে এ এসপ্তাহ থাকিম এসপ্তাহ মই ঘৰৰ খানাই খাম মানে। ঘৰত শাক পাচলি। মোৰ আইতাহঁতে লগাই। সেয়াই খাম আৰু চব মানে নেচাৰেল বস্তু হ'ব। মানে একো মানে এ। কেমিকেল মিলোৱা নাথাকে মানে বহুত মানে স্বাস্থ্যৰ কাৰণেও বহুত ভাল আৰু গাঁৱৰ যোনটো মানে। বতাহো হয় আৰু ঠাণ্ডাত ঠাণ্ডাতো হয় সেইটো মানে বিৰাটে ভাল লাগে এই গৰম দিনত এতিয়া চহৰত ইমান গৰম হৈছে তুমি নিজেই খোৱা। এই গৰম খনত যদি গাঁৱত গৈ পেলাই পৰিয়ালৰ লগ পৰিয়ালৰ মানুহ বোৰৰ লগতো। লগ হৈ যাব তাৰ উপৰেও আহ মানে ঘৰত অ ঘৰৰ চব্জিৰে খানাও খাব পাৰিম। আৰু ভাল বতাহ ভাল পানী। ভাল বায়ু যোনটো আমি মানে বায়ুতটো লম সেইটো আমাৰ স্বাস্থ্ স্বাসৰ কাৰণে কিমান ভাল এতিয়া যোনবোৰ বায়ু আমি নিজে। লৈ আছো তাততো বহুত ধূলি বালু এইবিলাক থাকে আৰু ন নাজানো কিমান ভাইৰাছ আছে। এইবিলাকতো আমি নাজানোয়ে।
হয়। নিশ্চয়কে বৰ্তমান চহৰৰ যিটো। অ বাতাবৰণ বা পৰিৱেশ সেইটো সঁচাকে বহুত বেছি। হানিকাৰক হয় আমাৰ আহ স্বাস্থ্যৰ কাৰণে। সেইটো কাৰণে গাঁৱৰ পৰিৱেশতটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। ভ কিন্তু আমি যদি তেনেকৈ গাঁৱত। থাকিব পাৰো যেনেকে কেইদিন মমান বন্ধৰ কাৰণে গৈছো কিন্তু যদি আমি অ গাঁৱত থাকিব। লও পিছে আমাৰ একফালে ভাল কিন্তু আনফালে আমি কিছুমান বস্তু। আহ এৰি দিব লগা হয় যেনেকে চহৰত তোমাৰ। অ পঢ়া শুনা তাৰপিছত। অ মেডিকেল ফেচিটি সেইবোৰ ভাল ত' যিহেতু চহৰত তোমাৰ। এডুকেশ্যন বা শিক্ষাৰ ব্য্ৱস্থাটো ভাল মই ভাবো আহ। দুটটা বস্তুৰে গাও চহৰ দুটাৰে ভাল বেয়া দুটা গুণেই আছে কিন্তু ত তাৰ মাজতে আমি চহৰৰ। পৰিৱেশটো কেনেকে নিজৰ কাৰণে আহ ভাল বুলি বনাই লব পাৰো। সেইটো চেষ্টা কৰাটো ভাল।
অ সেই চেষ্টাটো উচিত হয় তুমি একদম মানে ভাল কথা এটা মোক কৈ যা কাৰণ গাঁৱত আমাৰ স্বাস্থ্য ভাল থাকিব। কিন্তু গাঁৱত ভাল চিকিৎসালয় নাই। আকৌ চহৰত আমাৰ স্বাস্থ্য ইমান ভাল নাথাকে। কিন্তু চহৰত ভাল ভাল চিকিৎসক আছে ডাঙৰ ডাঙৰ এ এ অট্টালিকাত চিকিৎসালয় বনাইছে তাত আমি যাব পাৰিম আৰু ক'তো মানে উম উ চিকিৎসাৰ কমি নহয় কিন্তু গাঁৱত যোন কেইটা মানে চিকিৎসালয়। হয়, উম সেইবিলাকতো বহুত পুৰণা হৈ গৈছে দিয়া। আৰু বহুত মানে ভাল-ভাল ডাক্তৰো তাত নাই। অ, সেইকাৰণে মানে, হয় কিছুমান ভাল গুণ আৰু কিছুমান বেয়া গুণ। অ দুয়োটা ঠাইতে আছে কিন্তু যদি মানে পঢ়িব লগা হয়, তেতিয়াহলেতো আমি চহৰতে আহি যাব লাগে বাৰু। কিন্তু এনে যদি আমি কৰ'বাত ফুৰিব যাওঁ বা ঘৰৰ মানুহৰ লগত যদি অ অকমান সময় আমি অ থাকিবলৈ যাওঁ, তেতিয়া হ'লে গাওঁতোয়ে বেছি ভাল বুলি মই মানো।
হয়, মইয়ো তেনেকেই ভাবো কাৰণ গাঁৱত আমি, অ, বাকীবোৰ বস্তু যিহেতু আমি অলপমান কমকে সুবিধা পাও, তোমাৰ চিকিৎসা, শিক্ষা কিন্তু গাঁৱত গ'লে মনত আমি শান্তি পাওঁ। সেইটোয়ে, মই ভাবো বৰ্তমান সময়ত সেইটো ব বহুত আ, দৰকাৰী বা গুৰুত্বপূৰ্ণ হৈ গৈছে। কাৰণ আমি ইমান মানসিক চাপৰ মাজত থাকো। যে আমাৰ মনটোয়ে কেতিয়াবা ভাবে যে, অলপমান যদি আমি নিজা। মানে নিজে কৰ'বাত গৈ শান্তিত বহি থাকিব পাৰিলোহেঁতেন। পৰিৱেশটো গাঁৱত আছে বুলি মই ভাবো।
অ, সেইটো।